নে
অগ্নিশু বন্ধু কি খবৰ?
বন্ধু মোৰ খবৰ ভাল ৰবা। বন্ধু তোমাৰ খবৰ কোৱা?
মোৰ খবৰো ভালেই দিয়া। তোমাৰ?
মোৰো ভালেই আৰু এতিয়া আৰু অলপমান আগত বৰষুণ দিছে চো আজিৰ বতৰটো অলপ ঠাণ্ডাই আছে এতিয়া।
ঠাণ্ডা আছে। হ'লেও অলপ এই হেৰিতটো আছে তোমাৰ যিটো এ তাক এই হেৰি কয়
গৰম। হয়, হয় অলপ অলপতো থাকিবই ন। গৰমতটো মানে গৰম উঠাতে যিমান টাইম লাগে ঠাণ্ডা হোৱাতে টাইম লাগে টো।
হয়, হয়। হয়, হয়। হয়।
আৰু আমাৰ অ চাদৰ ঘৰ বোৰ চাবা পতককে মানে ইয়া হৈ যায় মানে উ মানে পতককে ঠাণ্ডা হ'ব নোখোজে চাদৰ ঘৰ টিঙৰ ঘৰবোৰ টি টিঙৰ টিং টিঙৰ ঘৰবোৰ গৰমৰ মানে গৰমৰ দিনত গৰম মানে গৰম, গৰম যেতিয়া দিয়ে পুৰা গৰম হৈ থাকে। আৰু ৰাতি তিঙৰ ঘৰবোৰ পোৰা ঠাণ্ডা হৈ থাকে। আৰু অলপমান বৰষু-বৰষুণ দিলেও টিঙৰ ঘৰবোৰ
হয়, হয়, হয় আৰু তোমাৰ হেৰি ঘৰ বিলাক বহুত সেই আগৰ দিনত ছিল মানে এই তোমাৰ, এই যি হেৰিৰে বনাই তোমাৰ এই আগত তোমাৰ যি বাহ বাঁহৰ খে- খেৰাইছিল তোমাৰ
অ' এইবি এইবিলাক ঘৰতো আৰু ঠাণ্ডা পৰে।
অ' বৰষুণ দিলে বোলে নহয় তোমাৰ মানে কি, এই গৰমৰ দিনত সেই খেৰৰ ঘৰটো বহুত ভাল।
অ' অ খেৰ ঘৰ ভাল। এতি-এতিয়াতো দেখা পোৱাই নাযায় বাৰু খেৰৰ ঘৰ। বিহুতে অকল দেখা পোৱা যায় মেজী দি।
হয়, হয়। আৰু তুমি হেৰি বিলাক এই দুই এখন ধাবাত দেখা পায় তোমাৰ
দেখা পাই ন এতিয়াও?
নাপায় সি, খেৰৰে ঘৰ বনাই ধুনীয়াকে।
হোটেলটো মানে এইটো, এইটো পদ্ধতিৰে বনাই মানে।
হয়, হয়।
হয় ন?
হয়, আৰু তোমাৰ মানে কি এই বিল্ডিং বিলাক যি আছে
হয়, হয় বিল্ডিং বোৰ আছে।
অট্টালিক সেইবুলি কয় নেকি? তোমাৰ
অট্টালিকা, অট্টালিকা
সেইটো, মানে, কি, তোমাৰ এই সেইটো, আৰু গৰম হয়।
হয়, হয়। বিল্ডিং বুলি নহয়। চাদৰ ঘৰ, যোন-যোনবোৰ আছে, চাদ দিয়া ঘৰ চাদৰ ঘৰত গৰম আৰু ঠাণ্ডা হোৱাতে বহু বহুত টাইম লাগে
হয়, হয়। এই চাদ, হয়, এই মানুহ চাদ দিয়া ঘৰবিলাক, মানে কি, এখন চাদ দিলে বেছি গৰম হয়।
উম, উম।
দুখন, তিনি
দুখনটো, অ', দুখন-তিনিখন দিলে তলৰ খনত, মানে, আহ আমি এতিয়া ধৰা, গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ।
হয়।
ফাৰ্ষ্ট ফ্ল'ৰতো গৰমেই থাকিব। ছেকেণ্ড ফ্ল'ৰো গৰমেই থাকিব
হয়, হয়। প্ৰথম, প্ৰথম চেপ প্ৰথম দ্বিতীয় তৃতীয় আৰু।
হয় হয় হয়।
অ', অসমীয়াত প্ৰথম দ্বিতীয় তৃতীয়, আমি অসমীয়াতে ক'ব লাগে
উম হম, তলৰ ফ্ল'ৰত মানে ঠাণ্ডা হৈ থাকে মানে।
অ', অ', প প্ৰথম হেৰিত হেনেকেই থাকে, প্ৰথম-প্ৰথম হেৰি, হয় প্ৰথম যিটো তোমাৰ চাত আছে।
উম হম। হয়, হয় ঠাণ্ডাই পৰি থাকে।
ত তোমাৰ। এইটো আৰু বাকী কোৱা।
হা গধূলি এতিয়াৰ। ত অলপ চাহ পানী খাব ওলাই যাওঁ বুলি ভাবিছো।
চাহ, পানী খাবা।
হয়, হয় এই আমাৰ ওচৰতে চকৰ ফালে যাম বুলি ভাবিছো নহলে দূৰতো যাব বাৰু ঠিক নাই।
অ, অ তুমি হেৰিবিলাক নাখাৱা নেকি ফাষ্ট ফুড বিলাক ঘুগুনী, পকৰা।
খাওঁ, খাওঁ, খাওঁ চব। খাওঁ ঘুগুনী, পকৰা চব খাওঁ, চব খাওঁ কিন্তু ইমান, ইমান নাখা। খাওঁ আৰু।
পিয়াজ, পিয়াজি।
অ পিয়াজি, চপ, ৰোল।
অ ৰোল। চিকেন ৰোল।
চিকেন ৰোল, এগ ৰল আ আজি, আজি। আজিকালি আৰু নতুন ৰল এটা ওলাইছে ন মুৰ্গীৰ লিভাৰ দি ৰল বনাই।
হয় নেক নাই, নাই খাই পোৱা নাই কি বুলি কৈ? কি।
কলিজা ৰ'ল, কলিজা ৰ'ল এই গুৱাহাটীত ন নতুনকে আহিছে। তে গুৱাহাটীত হয় হয়।
আমাৰ ইয়াত নাই কিন্তু এতিয়ালৈকে নাই পোৱা। মই কিন্তু হয় নেকি মই কিন্তু, টো হেৰিতটো ভাল নাপাও তোমাৰ চাওমিন টো যি আছে চাওমিন চাওমিনটো ভাল নালাগে। তোমাৰ। মই ভাল নাপাওঁ। তোমাক তোমাৰ।
চাওমিন বাৰু ইমান নাখাওঁ কিন্তু মৰো ইমান ফেভৰেট নহয় মোৰ ফেভৰেট বুলি ক'লে ৰলে আৰু।
মানে কি চাওমিনটো তোমাৰ মই আগতে ভাল পাইছিলো এতিয়া নাপাওঁ মানে তোমাৰ এই তোমাৰ যি আছে বন্ধা কবিতো আৰু তোমাৰ এইবিলাক। কি গাজৰ বিলাক নিশিজে তোমাৰ।
এ মই ঘৰৰ বনোৱা চাওমিন খাওঁ বাহিৰৰ নাখাও ঘ ঘ। ঘৰত তোমাৰ নিজে বনোৱা, আ লৈ তেনে আহো, চেক পেকেট তাৰ পিছত বঢ়িয়া কে বনাওঁ পিঁয়াজ চিয়াজ দি চিকেন আৰু চিকেন যদি অলপ তাকে চিকেন সৰু সৰু পিচ কৰি দিওঁ চিকেনটো, চিকেনটো প্ৰথম ভাজি লওঁ তাৰ পিছত দিওঁ, বঢ়িয়াকে বনাও আৰু বঢ়িয়া বনাই কেনে ঘৰতো খাওঁ, মইও খাওঁ, বেলেগকো দিওঁ, মানে ঘৰৰ পৰিয়ালকো দিওঁ।
হয় হয় হয়, তাকেইতো ভালেই। এইটো আৰু মই কিন্তু হেৰিটো ভাল পাওঁ, ঘুগুনীটো।
ঘুগুনী আৰু চপ।
চপ দেখিলে ভাল পাওঁ।
হয় হয়। বাকী তুমি চিঙৰা খোৱা নে নাই চিঙৰা?
চিঙৰা অ', চিংৰা বুলি আমাৰ কথিতত চিংৰা বুলি কয়, লিখিতত চিঙৰা।
অ', চিঙৰা চিঙৰা। চিঙৰা ন', আৰু, ভাল লাগে ভাল লাগে, চিঙৰা কেনেকে বনাই ক'ব পাৰিবা?
চিংৰা, মইতো জানোৱেই মই কিয় নাজ তোমাৰ ময়দাত ময়দাটো মাৰি ল'ব।
হয় ময়দাটো মাৰি লব।
তাৰ পিছত লাড্ডু বনাব।
লাড্ডু বনাব হয়, তাৰ পিছত অলপ তেল সানি
তাৰপিছত, ন তেলতো দিব ম এয়াৰ লগতো তেল সানি দিয়ে অলপ
হয় হয়, হয় হয়, জিৰা দিব, জিৰা জিৰা।
আৰু জিৰা দিয়ে তাৰপিছত, তাত সেইটো হেৰি তোমাৰ, অ'। কি কয়, বেলিব' সেইটো
হয় হয় বল এটা বনাই লয় বল এটাৰ
বেলিয় বেলাই তোমাৰ
বেলেগ আনে তাৰ পিছত আলু চব্জিটো বনাই আলু ম কি কৰে মটৰ তাৰপিছত আহ বুট
অভুত বাদাম দিয়ে কিছুমানে আৰু তাৰপিছত তাৰ পিছ স টো হেৰি কৰি তোমাৰ এ কৰে মানে তোমাৰ কি বুলি কয় এইটো অ হেৰি কৰি বনাই সেইটো ধৰাই দিয়ে
হয় হয় ইাত দৌটোত ভৰাই দিয়ে
অ পৰাঢ়ই দিয় ত
তাৰ পিছত তেলত খা ভাজি ললে হ'ল আৰু চিঙৰা ৰেডি
অৰে ধীৰে ধীৰে ধিৰে উ ৰেডি চিঙৰা ৰেডি চিঙৰা কিন্তু গেষ্টিকত বেয়া তোমাৰ
হয় হয় চিঙৰা বহুত গ গেছ গেছ কৰে হয় তুমি কি তুমি যদি বেছি গতিকে চিঙৰা খোৱা গেছ
হয় হয় এটা হ আো নহ দুটা তিনিটা হ গ দ
কৰে
অ পুী পুী পুী পৰঠা বুলি ক হয় পুৰি চো বেলেগ অ পুৰি চো বেলেগ পৰঠা তবেলে
হয় হয় দুটাট বেলেগ পৰঠা যমান লে
উ অ আৰু পুৰি পৰঠাতটো খাই বেয়া নালাগে কিন্তু
এ পুৰি পৰঠাত মুঠতে তেল অলপ লিমিটত ইউজ কৰিব লাগে তেতিয়া মানে গেষ্টিক নহয় আৰু
অ আৰু তোমাৰ মানে কি পৰঠাটো হেৰি হয় মানে তোমাৰ পৰঠাৰ লগত ঘুগুনি দিয়ে আৰু তোমাৰ হোটেলত কি চাটনি দিয়ে আৰু এইবিলাকে দিয়ে ভাজি এখন দে
আলু ভাজি তাৰ পিছত পিয়াজ লাগিলে পিয়াজ দিব
প পিয়াজ দে অ সেইটোয়ে আৰু মাৰ পকৰাটো কিন্তু টো সিমান হে নহয়
হাহ।
পকৰাটো কিন্তু তোমাৰ অন পুৰে অলপ।
হয় - হয় প পকৰাটো কিন্তু খাইও ভাল লাগে যে।
ভাল লাগে।
ভাল লাগে কিন্তু ভাতৰ লগতো খাবা বা এনেও খাবা বঢ়িয়া লাগে।
হয়-হয়-হয়।
তুমি এনে ভাত ভাতৰ লগ ভাতৰ লগত কি-কি পকৰা খাই পাইছা?
ভাতৰ লগত? ভাতৰ লগত। মানে কি ভাতৰ লগত পকৰা খাই পোৱা নাই।
পকৰা খাই পোৱা নাই ভাতৰ লগত মানে বৰা - বৰা।
বৰা মানে তোমাৰ?
এহ, বেচন দি যে বনাই মাছৰ কণী যেনেকে মা - মা মাছৰ কণীৰ ইয়া থাকে পকোৰা থাকে। এনেকুৱাটাইপ - এনেকুৱাটাইপ। কি খাই পাইছা?
এহ। সেনেকুৱাতে বেচন দি কি মানে কি তোমাৰ এই হেৰিতটো খাই পৈছো তোমাৰ এই বেঙন ফ্ৰাইটো।
বেগন ফ্ৰাই হা বেগন ফ্ৰাই তাৰপিছত ফুলকবিও ফ্ৰাই কৰে ন এনেকুৱা বেচন দি। তাৰপিছত কেপচিকামো কৰে। কেপচিকামো কৰে তো।
অহ', হয় নেকি পেচিকাম কৰে পেপচিকামটো পেপচিকানটো তোমাৰ হেৰি অসমীয়াত কি বুলি কয় এইটো।
কিবা কি জলকীয়া বুলি কয়।
অহ ', জলকীয়া বুলি কয়। ই এনেকে কয় কিবা এইটোয়ে আৰু কেপচিকাম মাংস দিলে ভাল লাগে কিন্তু।
হয় - হয় মুৰ্গী মাংসত দিলে ভাল লাগে।
মুৰ্গী মাংসত দিলে ভাল লাগে ন।
বঢ়িয়া লাগে, মুৰ্গী মাংসত দিলে।
অহ', ভালে লাগে। ব্ৰইলাৰতো দিব পাৰি, ব্ৰইলাৰতো দেই তোমাৰ।
অহ ', ব্ৰইলাৰত- ব্ৰইলাৰত দি দিব পাৰি। কিন্তু তুমি যদি বেলেগ মাংস ষত দিয়া কেপচিকেম চ অলপ বেয়া লাগে।
অহ ', হয়।
ব্ৰইলাৰত তুমি ড্ৰাই ফ্ৰাই - ড্ৰাই ফ্ৰাই বনাল কেপচিকেম ইউচ কৰিলে বঢ়িয়া লাগে।
বৰিয়া লাগে নহ',
কৰে।
হয়, ভালে লাগে বাকী এতিয়া ওলাই যাবা আৰু ন', বাহিৰত? অ', অ', অ। ঠিক, ঠিক আছে বাৰু আজি, ভাল, ঠিক আছে আজি।
অ', ঠিক আছে, ভাল লাগিল, ভাল লাগিল, ৰাখিছো ঠিক আছে।